হেল্ল' অ মই এই আছোঁ এনেই আৰু আপুনি?
অ মইয়ো এনেই আছোঁ
অহ অহ ভালেই, আপোনাৰ?
অ ভালেই দিয়া।
অঁ
বাকী এতিয়া আজি যে ডিউটি নগলো দেই, ইমান গৰম পৰিছে।
অ আজি গৰম পৰিছে আকৌ দেই।
উ ইমান গৰমত এতিয়া আকৌ ইমান গৰম।
অ
গৰমত গৰমত বৰ অশান্তি লাগে।
অ প খ দিছে
তোমালোকৰ সেইফালে ৰ'দ দিছে?
দিছে আমাৰ এই ফালে ৰদ প্ৰচণ্ড পোৰা দি আছে গৰম ৰাতিপুৱা পা।
অ
গৰমটো নিদিলে নিদিয়ে জানে নাই? খোৱা বোৱা কৰা নাই দেই। তেনেকে গৰমত মানে খোৱা বোৱা কৰিব মন নাযায়।
অ গৰমততো বেছিভাগ পানী খাই মানে পেটটো ভৰি থাকে নহয় জানো?
অ আপুনি খোৱা বোৱা কৰিলে নাই?
মই খালোঁ দেই। চাৰে ফোন কৰিছে। কৰো
অ
গৰমত নো কি কৰিবা, মোবাইল টিপি টিপি থাকি আৰু কৰিবা
উম মোবাইল টিপা কাম আৰু হয় নাই।
উম
গৰমততো একো কাম নাইয়ে আৰু কি কৰিবা নো বাহিৰলৈ যাব নোৱাৰি ইমান গৰম।
ইমান ৰ'দত তুমি বাহিৰত কতো ওলাবও নোৱাৰা।
অ ইমান গৰম দিছে ন ওলাব নোৱাৰি ন সঁচাকে।
অ তাকে অলপ ইভিনিং টাইমত অলপ যাব লাগিব। কিমান সোমাই থাকিবা আৰু ঘৰত।
ঘৰত নো কিমান থাকিবা গৰম গৰম কে।
পাৰোঁ গধুলি। সময়ত মানে অলপ ওলাই গলে ভালো লাগে বতাহ মাৰে ঠাণ্ডা বতাহ।
অঁ
খাব লাগে খোজ কাঢ়িব লাগে নহয় জানোঁ।
উম ভাল লাগে আৰু গধূলি সময়ত আমি এনেই সেনেকে যাওঁ আৰু ওলাই পিনে। খোজকাঢ়িবলে ৰাস্তাৰ ফালে।
অ আৰু প্ৰায়বিলাক মানুহ গধুলি সময়তে ওলাই। অলপ ঠাণ্ডা বতাহ খাব কাৰণে, আৰু ধান ফেনৰ বতাহ ল'বা নহয় জানো অলপ বেলেগ বাহ ঠাণ্ডা বতাহো ল'ব লাগে
কিটোৱে আৰু ল'ব লাগে কেইজনমান লগ লাগি আৰু ফুৰিবলে ভাল লাগে আৰু ন
অ তাকে যাম অলপ গধুলি সময়ত ওলাই যাম অলপ আইচক্ৰীম চাইচক্ৰীিম খাব লাগিব
গৰম পৰিছে আৰু
গৰম কৰিছে তেতিয়া কি শুই আছিলা
শুই শুই আৰু বহী আছো আৰু কিনো কৰিব
উম ইমান গৰমত ফেনখন এনেও কাম নকৰা হৈছে
অ আৰু গৰমত জানা নাই কাৰেণ্টো যে ইমান কাটে ন
অ ই চাবাচোন যেতিয়া ঠান্ডা দিন পৰে কাৰেন্ট সদায় থাকে কি যে গৰম বাপৰে ইমান থাকিব
গৰমত একদম কাৰেণ্টটো কাটিয়ে আছে কাটিয়ে আছে আজি কেইবাবাৰো কাটিলে গৰমত কাৰেণ্টটো
অ তাকেহে বছৰচত নো কত কাট
অ গছৰ তলত বহি থাকিলেও বতাহ এজাক নামাৰে নহয় কেতিয়াবা কেতিয়াবা
অ সেইটো আৰু যিমান
নায়ে বতাহ
অ
আৰু কৰিবা উপায় ত
অঁ
অলপ কিনি আনিব লাগিব
অ মাততো বৰ ভালকে অহা নাই গম পাইছে নাই
অ ফেন চলি আছে ফেনৰ তলতে বহি আছো যে
নেটৱৰ্কৰ প্ৰব্লেম হৈছে নেকি
অ হ'ব পাৰে উম
আ
গৰমত এতিয়া মাছ মাংস খোৱাদো বিয় শাক পাচলি বজাৰ কৰিছিলে।
অ ঘৰত খেতি কৰা নে নকৰা
ঘৰত এনেকে খেতি কৰা নহয় দেই এনেকে খেতি কৰিবলৈ মাটতিও নাই বাছ হেৰি জলকীয়া কেজোপামান আছে আৰু
অ' অ' আমাৰো একেই খেতি চেতি নাই আৰু কিনি খোৱা।
অ 'তাকেই। ইয়াত আৰু টাউনৰ জেগাত ক'ত ইমান মাটি পাবা নহয় জানো।
অ' সেইটোয়ে আৰু আজিকালি মাটিৰ যিহে দাম ন
অ মাটি বুলি ক'লে তুমি ভয়ে লগা হৈছে আৰু
কিনিম বুলিলে কিনিব নোৱাৰে আৰু।
তাকেহে। এতিয়া সেইটো কাৰণে চব বস্তু চব এতিয়া মেডিচিনে খাব লগা হৈছে আৰু।
উম। অ' মানুহবোৰো
আজিকালি মানুহবোৰো বাগান খুলি খুলি লৈছে নহয় গম পাইছা নাই।
অ'।
চব মাটিবোৰ বিকি বিকি বিকি বিকি মানে
অ' বাগান খুলি লৈছে চবে বিকি মেলি আৰু টাউনৰ জেগাত মানে তোমাৰ এ তোমাৰ মাটিতে ইমান দাম, মানুহে
টাউনৰ মাটিবোৰো লাখৰ তলত নায়েই।
এই নাই। সেইটোৱে।
লাখৰ ওপৰতহে যায় আৰু ন'?
অ' তাকে অলপ এই চ
অ'।
এনে তুমি চবজি খোৱা নে নাই? কি কি চবজি খোৱা?
চবজি ক'লে চব খাওঁ আৰু, নোখোৱা নাই বাৰু।
অ'।
আপুনি খাই নাই চব?
খাওঁ হেনেকে। প্ৰথমতেতো ইমান ভাল নাপাইছিলোঁ বাৰু চবজি কিন্তু এতিয়াতো খাওঁ বাৰু।
অ'।
এতিয়া আমিনো আৰু কি, আলুটোৱে মেইন, চব কিনি খোৱা আৰু। জলকীয়াহে আৰু দু-এযোপ পা দুজোপা লগাই থৈছোঁ আৰু, সেই কেতিয়াবা চিঙি খাবলৈ হয় আৰু।
নহ'লেনো চব কিনি খুৱাই।
অ' চব কেনেকুৱা। কেতিয়াবা লোকেল কণী বুলি, কুকুৰা কণী, হাঁহৰ কণী খাব পাওঁ আৰু, মোৰ মানে কুকুৰা দুজনী আছে ত' হাঁহ আছে। চাৰি পাঁচটা মান। কেতিয়াবা সেনেকে কণী পাৰিলে লোকেল বুলি সেইকেইটাকে খোৱা হয় আৰু।
অ', অ' যি ধৰক আছে লোকেল বুলি আৰু মানে খাব পৰা যায়।
সেই তাকে।
আমাৰ আকৌ নাই, যি আছিলে বেমাৰ হ'বলৈ আজিকালি জানা নাই কুকুৰাৰ বেমাৰ পটককে আহে আৰু মৰি যায় কুকুৰাবোৰ।
অ' কুকুৰাবিলাক যে বহুত কষ্ট হয় বচাবৰ কাৰণে।
অ' আজিকালি বচাব নোৱাৰিয়ে, মানে পটককে হয় আৰু মৰে ৰাতি।
অ' এই তুমি চাবা অলপ টোপনীয়াই থাকিব তাৰপাছত ৰাতিপুৱালে মৰিয়ে থাকে।
অ' আমাৰ সেইফালে বহুত ঘৰ আছিলে নহয়। পুৰা সেনেকে বেমাৰ হৈ মৰি মৰিয়ে খতম।
অ'। তাকেহে। মই এইবাৰ অলপ দেখিলো দেই এইটো যে এ অহা নাই নাই আহা নেকি হাঁহৰ বিজনেছে কৰিম হাঁহ কিনি আনিম আনি মেলি মই আনি প্ৰায় এতিয়া ছটা মান আছে মই প্ৰায় দেই
অ
কিন্তু কুকুৰা ইমান নহয় কুকুৰা মানে কি মৰি থাকে
আমাৰ আকৌ কুকুৰা আছিলে বেমাৰ হৈ মৰিলে অ হাঁহ আছিলে হাঁহ আকৌ আমাৰ পিছফালে বাগান আছে হেপাহে নি গোটেই এদাই কৰিলে এতিয়া হাহঁ
অ উম বাগান ওচৰত থাকিলে বহুত ভয় হয়
অ বাগানখন ওচৰতে যে একো পোহিব নোৱাৰি
অ
আৰু তাতে তেন আহিলেও চোন গৰু ছাগলীও পুহিব নোৱাৰি নোৱাৰিয়ে
অ
সেই ট্ৰেনে কাটে
অ
ছাগলী নো কিমান বান্ধি থব বাৰু ছাগলী ত মেলি দিয়া বস্তু
অ আৰু তুমি তুমি ইমানকে তু নোৱাৰিবা অলপ অলপ
সেইটোৱে আকৌ অ মেলি দিবই লাগিব হে মেলি দিওঁতে আৰু মানে ট্ৰেনে আহি মাৰি থৈ যায় আৰু
অ তাকে
উপায় নাই আৰু আজিকালি কিবা এটা কৰি খাম বুলি ভাবিলেও মানে নহয়
নহয় নহয় আজিকালি আজিকালি গাড়ী ঘোৰাও বেছি হল বালিত গলৌ হে গাড়ীয়ে নেৰিব ট্ৰেন আলিত গলৌ হে ট্ৰেনে মাৰে আৰু
অ গছ-গছনি কাটি মেলি চব মানে তাতে গাড়ীত সেইটো কাৰণে মানে এয়া কিবা গৰমটো বেছি হৈছে
অ সেইটো কাৰণে আকৌ গছ-গছনি কাটিছে আৰু
তিয়া আমাৰ
অ
অ
অ আপোনাৰ মাতটো যে ভালকৈ আহা নাই
কি কৈছা
আপোনাৰ মাতটো ব'লো ভালকৈ অহা নাই বেছি নেটৱৰ্কৰ প্ৰব্লেম হৈছে নেকি
অ হয় চাগে দেই নেটৱৰ্কৰ প্ৰব্লেম হৈছে চাগে নেটৱৰ্কটো ভালকে পোৱা নাই তাকেহে আৰু
সেইটো কাৰণে আক
অ তোমাৰ আহিছ
অঁ।
উ
ভালকে আকৌ বুজি পোৱা নাই।
অঁ তোমাৰ ফালৰ কিবা লাগি আছে নিকি? আৱাজ এটা আহি আছে।
অঁ অঁ এই কাম চলি আছে আকৌ আগলে। আগফালে মানুহে মানে কাম চলি আছে আৰু সেয়া আৱাজ আহি আছে।
অ' অ' উ
বাকী দিউটিনো কেতিয়া হে কাইলে আহিবনে?
কাইলৈ যাম বুলি ভাবিছো অঁ, আজি অলপ। গৰম বন্ধত নাযাওঁ নেকি। ইয়ে যাব
অঁ অঁ।
সদায়টো এনেকে তুমি কৰিলেও নহ'ব।
অঁ সেই, সেইটোৱে আৰু ক্ষতিটো সদায় কৰিব নোৱাৰি ন' অঁ অঁ।
অঁ
কাইলে ল'গ পাম তেনেহ'লে ন'? অঁ ঠিক আছে, হ'ব দিয়ক। ফোন কৰিব মাজে সময় দেই।
ঠিক আছে বাৰু।
হৈ গ'ল।